হেল্লো, অ এ আছোঁ। তু
ভাত খালা?
ভাত খোৱাই নাই খাম হে।
অ।
খুৱা বোৱা হ'ল?
হ'ল দিয়া।
অ খোৱাই নাই খামহে। ইমান গৰম পৰিছে। অৱ ভালেই।
অ গৰমটো অ ভাল দিয়া ভাল দিয়া।
অ এ ইমান গৰম পৰিছে।
হয় হয় হয় বহুত গৰম পৰিছে ন, তাকে। হয় হয় হয় এনেও বতৰটো কি জানো তোমাৰ চাবাচোন তৎক্ষণাতে বৰষুণ দিওঁ দিওঁ কব, তৎক্ষণা তে তোমাৰ ৰ'দটো বহেনে। এনেই বতৰটো ধৰিবই নোৱাৰি।
আগবেলা বৰষুণ ধৰিছিলেই, আকৌ এতিয়াচোন ৰ'দহে দিছে ইমান চোকা ৰ'দ। উম।
দিয়া বতৰটো ধৰিবই নোৱাৰি, এই তোমাৰ তাকে কিনো কৰিম হয়নে? এতিয়া ইমান গৰম পৰিছে এনে বাহিৰতে বহি আছোঁ।
অৱ অৱ মই আকৌ এই গৰম যে ভাত পানী বনাই কৰি আজৰি এতিয়াই হেৰি, উলিয়াই লৈছো ৰবা গোটৰ বহি লিখিব আছে যে তাকে লিখি আছো। গোটৰ বহি লিখি আছো। আকৌ এই গছৰ পুলি ৰুই সেইবিলাক হৈ গল তোমালোকৰ হলনে? অঁ আকৌ এতিয়া অঁ আকৌ এতিয়া হেনো কিবা হেৰি কৰিব, গোটবিলাক গোট এ ৰেজিষ্টাৰ কৰিব বোলে, অনলাইন কৰিব। তাকে অ এইবিলাক মানে ৰৈ থাকিলে দিগদাৰ যে কাম বিলাক।
হয় হয় হয় হয়। ভালে কৰিছা দিয়া এতিয়া চোৱাচোন তোমাৰ এতিয়া মামাই হয়নে ধৰি লোৱা আমাৰ মুখ্যমন্ত্ৰীয়ে হয়নে? কিমান মহিলাসকলক আত্মসহায়ক গোটৰ কাৰণে বা বেলেগ অ মানে আচনি কিমান বিলাক দিছে হয়নে মানে মহিলা সক কলে স্বাৱলম্বী হব পাৰিছে হয় নে? এতিয়া তোমাৰ চোৱা হয় সহায় কৰিছে এতিয়া তুমি সদায় আনৰ মুখলৈ চাই থাকিব নালা গে হয় নে? এতিয়া আগতে আমি মানে আনৰ মুখলৈ চাই থাকিব লগা হ যে মানুহজনীয়ে আনি দিব বা মা দেউতাই দিব হয়নে এতিয়া তুমি নিজৰ খৰচ পাতি নিজে ওলাব পাৰিবা ।
অ কিমান মানে সহায় কৰিছে আমাক বা এইফালে আহা ।
হয় ।
তাকে আমি যদি ভাল ভাবে ব্যৱহাৰ কৰো ভাল আমাৰে
হয়-হয় এতিয়া চোৱা তোমাৰ যোৱাবাৰ মামাই দিলে তোমাক দচ হাজাৰ টকাকৈ হয় নে তাৰে তুমি তাৰে তুমি যদি মানে চোৱাচোন তোমাৰ দুটা মানে ছাগলীকে লৈ আহা দুজনী ছাগলী লৈ অহা হয় নে ছাগলীজনী কিমান বংশ বৃদ্ধি কৰিব মানে বংশৰ বৃদ্ধি কৰি তোমাৰ দুই পৰা চাৰি হ'লগৈ নহলে বাৰু দুই মানে এজনী ছাগলী তোমাৰ দিয়াচোন দুই তিনটা দিয়ে হয়নে পোৱালি অ পোৱালি । দিয়ে হয় অ হয়-হয় নহ'লে তুমি হাঁহ পোহা হয় নে? কিমান মানে মানুহ হয়-হয়-হয় হয়-হয় । ভালে কৰিছা ।
এইবাৰ আকৌ পঁচিশ হাজাৰ দিব নহয়?
হয়-হয় ।
এইবাৰ আকৌ কিবা এটা কৰিব লাগিব ।
হয়-হয়-হয় চৰকাৰখনে বহুত ভাল কাম কৰিছে দিয়া হয় নে হয়-হয়?
যেনিবা দেই আকৌ এতিয়া গছ ৰ বুলি ৰোৱা নামতে এতিয়া আঁচনি হিচাপতে ৰুৱাইছে ছে হয়নে কিমান গছৰ পুলি ৰোৱাইছে চবেইেতো ৰুইছে এনেইতো নোৰুৱে । এনেই ৰোৱে জানো মানুহবোৰে এতিয়া এইটো অ এইটো হেৰি এইটো তাৰণতেটো মানুহবোৰে গছ ৰ পুলিবোৰ ৰুইছে কিমান ৰুইছে ভাবিছোৱাচোন হাজাৰ হাজাৰ লাখ
হাজাৰ-হাজাৰ হয়, এতিয়া তোমাৰ ক'ব গ'লে এতিয়া চোৱা আমি মানুহবিলাকে মানে এনে কেতিয়াও এটা বস্তু নুৰো হয়নে বা এটা-এটা কাম নকৰো হয়নে?
আমাৰ এতিয়া আমি নিজৰ ঠাইত ৰুইছো আমাৰ নিজৰে ডাঙৰ হলে আমাৰ আমাৰ হ'ব হয়
হয়-হয়-হয় এতিয়া তোমাৰ প্ৰকৃতিখনো মানে কি হল এ গছ পুলি ৰুলা কাৰণে মানে গছজোপা ডাঙৰো হ'ল । তুমি তাৰ পৰা মানে চোৱা তুমি এতিয়া ক'ব গ'লে তুমি খৰিও পালা । গছৰ পৰা ছাঁও পালা হয় নে প্লাছ তুমি কি পালা ফলো
অ', এইবাৰ, অ, আৰু ভাল-ভাল পুলি দিয়ে কিন্তু দে। যি যি দিছে, মানে প্ৰজাতি ভাল বা পুলিকেইটাও ভাল, ভাল-ভাল দিছে, ভালকে মানে যত্ন যদি কৰা বা ভাল কে যদি ৰাখা, গৰু ছাগলীয়ে নোখুৱাকে কিন্তু ভাল হয় ডাঙৰ হয় পুলি কেইটা, বা মৰি যোৱা তেনেকুৱা নহয় আৰু।
হয়, হয়
এইটো কিন্তু ভা হেৰি কৰা নাই যেনিবা দে। আমাৰো-আমাৰ দিলে, হেৰি মই দুটা ৰুইছো। এ কিবা এটা, কিবা এটা নাম আছিলে পাহৰিছো, মানে কাঠৰ কাঠ ওলোৱা গছৰ পুলিয়া, কাঠ ওলাব আৰু অ, মানে খৰিৰো নহয় আৰু
হয়, হয়, হয়, ভাল, ভাল, ভাল হয়, হয়, এতিয়া তোমাৰ কাঠ ওলাব হয়নে, তুমি চোৱা অতি বেছি দহ, পোন্ধৰ বছৰ পিছত তুমি সেয়া কা কিবা এটা বনাব পাৰিবা ঘৰৰে হয়নে, হয়, হয়।
আৰু এতিয়া, তুমি নাৰ্চাৰিৰ পৰা যদি পুলি এটা কিনি ৰুবলৈ যোৱা তোমাৰ এশ দুশ, তিনিশ, পাঁচশ মানে এটা এটা পুলিৰ দাম। কিন্তু আমিতো এতিয়া ফ্ৰীতে পাইছো, ইমান ভাল ভাল গছ। আৰু যে বহুত বহুত ঠাইত পাইছে অগৰু যোৱা বছৰ আমাৰ অগৰু পুলি পাইছিলো, অগৰু পুলি অগৰু গছ, কিমান মূল্যবান হয়নে? কিমান দামী পুলি, অগৰু আকৌ নিম পুলিও দিছে, নিম দিছে মহানিম, মহানিমৰ পুলিটো পাবলৈই নাই।
হয় হয় হয়, এতিয়া মহানিম কব গ'লে তোমাৰ কিমান কামত লাগে হয় নে, চোৱাচোন উপকাৰি, তুমি এতিয়া ক'ব গ'লে হয় হয়। হয় দিয়া।
ভাল ভাল দিছে আমাৰ-আমাৰ মাহতৰ সেইফালে আকৌ হেৰি দিছে ই অক্ৰোত যে বাদাম যে অক্ৰোত যে অক্ৰোতৰ পুলিও দিছে, যিটো বস্তু আমি দেখিয়ে পোৱা নাছি
হয় হয়।
হয়নে, বাহিৰৰ পৰা আহিলেহে আমি খাই মানে খায়ও হয়নে, বা জম নগৰ বা জম্মু কাশ্মীৰ সেইফালৰ পৰা, আহি আনিলেহে খাওঁ বা কিনি আনিলেহে খাওঁ, কিন্তু এতিয়া আমি সেয়া পুলি ঘৰতে ৰুব পাৰিছোঁ। অ', মা আমাৰ ঘৰত ৰুইছে, অক্ৰোটৰ পুলি ডাঙৰ হৈছে। বাকী তোমালোকৰ?
তোমাৰ হেৰি দিছে, যোৱাবাৰ তোমাৰ, শিলিখা দিলে নে কি, এইবাৰ মানে কি দি শিলিখা ভাল, শিলিখা দিছে, এইবাৰ কি দিছে মানে মই গম পোৱা নাই।
অ', অ', তাৰপিছত
অ', তাৰপিছত মানে উম, মইতো তেনেকুৱা গোটত নাই বাৰু। কিন্তু আমাৰ মাহঁতে আছে, মাহঁত আছে যে মাহঁতে জানিব মই নাজানো বাৰু। যোৱাবাৰ দিয়াতো গম পাওঁ আৰু, তাকেই, হয় হয়। হয়, হয়। হয় দিয়া, তোমাৰ তা সেয়া সেই-সেইবিলাক গছ ৰুই তুমি মানে কি প্ৰকৃতি খনকো শুৱনি কৰিলা হয়নে, তোমাৰ প্লাছ মানে বায়ুমণ্ডলটোও ভাল হৈ থাকিব দিয়াচোন হয়নে এতিয়া চোৱাচোন, তোমাৰ কিমান প্ৰদূষণ হয়নে? অ', বিশুদ্ধ বায়ু এৰিব হয়নে এতিয়া কিমান প্ৰদূষণ হৈছে হয়নে? তুমি এতিয়া টাউনত যাবা হয় নে, কিমান গাড়ী মটৰ হৈছে হয় নে? সেইবিলাক ধোৱা হয়-হয়-হয়।
মানে কোনো বাদ নপৰে চবেই চলায়। সেইটো কিন্তু বেয়া কৰিছে মানুহবোৰে। কিমান পুলিছে অ', অ', সেইকেইখন অ', সেইকেইখন ভাল অ', সেইকেইখন ভাল হৈছে।
হয়-হয়।
এই পুলিচ বোৰেও ধৰে বা হে চেকিংটো কৰে ন সৰু বিলাকে চলালে বা লাই হওঁক কিন্তু তথাপিও নচলোৱা কেতো কোনেও থাক থকা নাই ন? ইমান সৰু-সৰু ল'ৰা ছোৱালী বোৰে চলাই ফুৰেও দেখিলেই ভয় লাগে। উৰাই লৈ যায়। আমাৰ আৰু ৰাস্তাবোৰ ভাল হৈছে যে এতিয়া, হয়নে? ৰাস্তা ৰাস্তাবোৰ কিমান ভাল হল আৰু ৰাস্তাবোৰ ভাল হোৱাৰ পা গাড়ী মটৰ ইমা ইমান মানে স্পীডত চলায়।
ৰাস্তাবোৰ ভাল হ'ল। হৈছে দেই এইটো ক্ষেত্ৰতো মানে কি ক'ব গ'লে চৰকাৰে ভাল পদক্ষেপ খেৱে লৈছে।
উম', আৰু কিমান ভিতৰুৱা ঠাই বোৰতো ৰাস্তাবোৰ এতিয়া বহুত
হয়, হয়।
বহলো হ'ল বা চি-চি ব্লক হ'ল নহয়? হ'লে এই পকাই হ'ল।
হয় দিয়া এতিয়া তুমি চাবাচোন, চহৰতো টাউনত হয়নে কিমান বিলাক ফিলাই অভাৰ বনাইছে হয়নে কিন্তু এইটো মানে কি হৈছে গছ গছনি যে কাটিছে কিন্তু এইটো-এইটো বেয়া হৈছে কি দেই, এতিয়া আমি
এইটো ৰোৱাইছে।
ৰুৱাইছে সেইবিলাক বাৰু এতিয়া হ'বনে নহয় সেইটো বাৰু হেৰুৱাই ৰুৱাইছে যদিও মানে সেইবিলাকৰ যত্ন ল'ব লাগিব বোজিছেনে যত্ন ল'লে হে সেইবিলাক হ'ব। সম্ভৱ হয় নে এতিয়া আমি
তোমাৰ ইমান জাম হয়, হয়নে নহয় চোৱাচোন ইমান জাম হয়। জামত বহুত ফচিব লগা হয় এতিয়া পৰিখ সেইদিনা ভিডিঅত পালোঁ পৰীক্ষা দিবলৈ যোৱা ল'ৰা ছোৱালী মানে সোমাব নাপাই।
হয়-হয়-হয় তোমাৰ ইউজি নিত নে কিহত যে তোমাৰ একদম নিতৰ যে একদম মানে
মানে কান্দি কুটি বাপৰে দেখি বেয়া বেয়াও লাগিছে ন?
হয়-হয়-হয়। এতিয়া চোৱাচোন কিমান কষ্ট কৰি অ', হয়-হয়-হয়।
আৰু চবৰে গাড়ী মটৰটো নাথাকে, বোলে নিজৰ গাড়ী লৈ যাব ইচ্ছা মতে হয়নে? আৰু গাড়ী লাইন গাড়ীতে যেনিবা যাব আগদিনাই যেনিবা যাব। থাকিবগৈ ক'ত সেইটোতো সুবিধা লাগিব। থকাৰ সুবিধাতটোতো লাগিব। এতিয়া অ', বহুতে মানে বেয়া কমেণ্ট দিছে বহুতে ভাল কমেণ্ট দিছে চব ফালে চাব লাগিব ন?
হয়-হয়-হয়।
মিতি মানুহ আছে থাকিবগৈ বা কাৰোবাৰ পইচাৰ অভাৱ নাই কৰ'বাত হোটেলত থাকিবগৈ, চবেতো নোৱাৰে ন? আৰু লগত থাকাৰোতো লগ এটা লাগিব অ', আৰু লগত থাকিবলৈ যোৱা মানুহএটাও
অ হ লাগিব লাগিব। আৰু এতিয়া চোৱা যিমান পৰিস্থিতি হৈছে মানে দেশত হয়নে তোমাৰ উম লগত মানুহ এজন নাথাকিলে মানে। কাওকে মানে বিশ্বাস কৰিব নোৱাৰি হয়নে, সেইটোয়ে এতিয়া এজন মানুহে গ'লে নহ'ব নহয় এজন মানুহক। খৰচটোৱেতো কেতিয়া। এতিয়াও নহ'ব হয়নে দুজন মানুহ খৰচ লাগিব দিবও পাৰিব লাগিব
বাহিৰৰ বোৰৰ চেন্টাৰ বোৰ ওচৰৰ যে ভাড়া ৰোম বোৰ দিয়ে মানে যিমান। যিমান মানুহ থাকে সিমান তেনেকুৱা হিচাবত পইচা লৈ আকৌ আৰু খাবলৈ যে কিনি যে খাব লাগে খোৱা বোৱা বস্তুবোৰ বহুত দাম লয় ওচৰত যে এদিনৰ কাৰণে মানে। মানে সিহঁতে ব্যৱসায় কৰে যে।
হয় হয়
বাৰু দিয়া আকৌ কথা পাতিম হে ফোন কৰিবা অঁ অঁ হ'ব দিয়া